হেল্ল'
অ হয়
আহ কোৱা
অ কিবা কম বুলি গৈছিলা তুমি মোক
অ কিবা কম বুলি গৈছিলো মানে এইফিলে ফুৰিবলৈ যাম বুলি ভাবি আছিলোো তোমাৰ এইটো মাহৰ লাষ্ট লেজ যাবা নেকি
অ তুমিও ফুৰিব যাবা নেকি
কি মানে লেইটামান লওঁ বুলি
অ আজি মোক দিনে ফোন কৰি চাপে ফুৰিব যাব পনে প্লেন কৰি আছে চাওঁ আৰু সাত বটাত উ নিলেকি নিনিলে ম
অ তোমাৰ এইটো দে আবাৰ ম যজিটো দেওবাৰ হৈ গ'ল না তোমা অহা দেৱবা বৰে
উম পাৰ ক'ত যাবা নো
এতিয়া জান ক'ত যা তোমাৰ এইটো চাইড ভাবি আছো ৰবা অৰুণাচলৰ গাংগা লেক বুলি এটা জেগা আছে যে তাত
অ হয় নেকি
উ তুমি তাত চাবা গুগলে ফটো চটো মাৰিবা চাবা ভাল ধুনীয়া জেগা এইটো
পাৰা যায় এতিয়া ঠিকে আছে কেইটা পালি যাবা
নহ এতিয়ালকেতেতো তোমাৰ তিনট মান ওলাইছে ত তোমাক কৈছো বাকী এতিয়া আৰু কবলৈ আছে কাক কাক ক কোনে কোনে যাই বা তোমাক জনাম
অ মই আছো দিয়া
কিমান নোৱাৰ আৰু তোমাৰ এই সাতশ সঠশতটাহে খৰচ
সাতশ আঠশ মই পাঁচ হাজাৰ মান লৈ যাম নেকি ট'টেল পাৰ পাৰ্চন
হ'ব দিয়া তুমি আমাৰটোৱে দি দিবা
অ হয় নেকি
উম তাকে ভাত পানী খালা
অ ভাত খালো
এ তোমাৰ কোনে এইটো কলে আৰু ক কবলৈ যোৱা কি প্লেন বন আছে নেকি
অ মানে মোৰ প্লেনটোৰ পৰা বহুত জাত আছে বুজিছা
ক'ত ক'ত
শুনি থাকা হা
উম শুনি আছো কোৱা তুমি কি এতিয়া মানে লিষ্ট বনা লিষ্ট মোবাইল ল'ব নেকি
নহয় নহয় মই লিচন মামক কৈ আছো প্ৰথম তোমাৰ এক তাৰিখে বা তিন তাৰিখে চাৰি তাৰিখেলৈকে গুৱাহাটীত দেন তাৰ পা কৌ শ্বিছিলং
উম
শ্বিলংৰ গোটেই ঘূৰি আহি হা তই শ্বিলং আকৌ ত পাকো আপোনাৰ দহ তাৰিখে বা এঘাৰ তাৰিখে
উম
ডিমাপুৰ চাইডে যোৱা কথা
অ ডিমাপুৰ বহুত ডিমাপুৰ যোনখন বজাৰ বজাৰ বহুত ভালৰে ইমান কম কম দাম ইমান ভাল ভাল বস্তু বস্তু পায় মই সৰুতে যোৱা আকৌ যাব মন গৈছে
কি কৰিম জানা তোমাক তোমাক খালী ভিডিঅ' ভিডিঅ ক'লিং কৰি আৰু তোমাক দে
এই তুমি লৈ আনিবা ফ্ৰীতে আকৌ বা বাহ বোলি লৈঅনিবা
আৰে মোক একো নকৰো মই একোযে নকৰোঁ মই জাস্ট খেলি কোনতো কয় ভিডিঅ ক'লিং দেখাই দিম যে কোনটো লাগিব তুমি ক'বা যে এইটো লাগিব প্ৰাইজটো কৈ দিম দি দিবা পইচা
তুমি লৈ আনিবা দিয়া পইচাটো পিছতকে দেখা যাব আৰু
আৰে নহয় পইচাটো মই ন হাতত হাত নলোওঁ নহয় মানুকতো কৈ দিব কম যিটো এই দাদা কৈ দিয়ক কিমান এইটো তেতিয়া মিলিব ন
উম মিলিব মিলিব
তুমি ভাবিব পাৰা কোনো যে অই মোৰ পৰাবেছিকে ল'ব বিচাৰিছে মই মানডলত কথা পাতি দিমি কথা পাতক দো কম অংক যে বাট ক কেমেৰা দি দি এনেকুৱ ক
উম পাৰা পাৰা কিন্তু এটা কথা কৈ দিওঁ দেই শ্বিলংৰ চাইডে যে আজিকালি যেনিবা ঠাণ্ডা নহয় কিন্তু গৰম হয়
জানো মই তুমালোকে মই গলো পাঁচ বাৰ মান কিন্তু এতিয়া বেলেগে যাম যাওকে আছে যে বেলেগে যাম যাওকে আছে সেয়া মানে মোৰতো মানে ডিমাপুৰ বাকী বেলেগৰ মানে শ্বিলং মিলং মানে মোৰতো একেবাৰে ডিমাপুৰৰ ফাইনেল
উ গ'লে তোমাৰ সেইটো টাৱাং নহয় দাৰ্জিলিং যাব লাগে
উম সেইটো হয়
দাৰ্জিলিং মই গৈছিলো ব বহুত ধুনীয়া আৰু মানে বহুত ধুনীয়া আমি মানে তোমাৰ ক' চাও চৌ ৰাস্তাৰ যোনটো মানে একদম মানে ওপৰত বহি আছিলোঁ আৰু
দাৰ্জিলিঙ তুমি গৈছা ন
উম
দাৰ্জিলিঙৰ এই গেংটক চাইটে গৈছিলা নাই
গেংটক চাইডে যোৱা নাই গেংটক চাইডে মানে চব এটা চাই এবাৰ এতে নহ'ব না গেংটক চাইড এবাৰ যাব লাগিব
অ মানে গলে মই সঁচা আমি যেতিয়া গৈছিলো আমাৰ ফেমিলি লগত তেতিয়া মানে আমি চবে মানে ভালকে মানে এবাৰতে ঘূৰিম বুলি ভাবিছিলো সেইটো কাৰণে গৈছো আৰু ভালকে গেংটক তাৰছত হেৰি তো আও আহিছিলে চব গৈছো
উম এ মানে তোমাৰ টাইম লৈ পেলাই গলে ভাল হয়
অ টাইম লৈ যাব লাগিব তুমি অ অফিচ অ আচ্ছা অফিচৰ কাৰণেতো মাৰ খাই গৈছা না তুমি
সেইটোৱে সেইটো এ আমাৰহে বন্ধ হব তোমাৰ পাপাহঁতৰনো ক'ত হব
অ তোমাৰ বন্ধ নহয় আচ্ছা পাপাহতৰ বন্ধ
অহ
মানে তোমাৰ বন্ধ ন হব পাপাহত বন্ধ নহয় আচ্ছা আচ্ছা
এই তুমি যে কিবা উল্টাই হে বুজি থাক দেখোন স ডিপ্ৰেছন চিপ্ৰে ছন হৈ গৈছে নেকি ন
পাৰি নেকি
হা
পাৰি মানে ন
কি পাৰি
ক'বলে এইবিলাক
কি ভিলটাৰ
ডিপ্ৰেছনৰ কথা
অ ডিপ্ৰেশ্যন নো কি আমি কথাই কব লাগে ডিপ্ৰেশচনো কৰ এনজাইটিও কৰওঁ মোৰ মোৰো হয়তো মোৰতো এনজাইটি হৈয়ে থাকে
ডিপ্ৰেন নহয় লেকচাৰ আমৰ মকান কথাকৰিম হা তুমি মোক উত্তৰ দিবা, এলেগাৰ হিচাপে তুমি কি, ফাৰ্ষ্ট চেম, ছেকেণ্ড চেম।
অহ, মই ফাৰ্ষ্ট চেম।
অহ'কে, তাৰপিছত হা, তাৰ লাইফ এ, ধৰা এটা এই,
অহ,
কত কব নোৱাৰোঁ।
নহয় তুমি যদি একদম যদি ফ্ৰিলি মানে ক'বলৈ আছ, কিবা-কিবি সুধিবলৈ আছে তুমি আকৌ মোক ইয়াৰ পিছত আকৌ কল কৰিবা দৰকাৰ পৰিলে।
নহয় -, নহয় মানে মেনিকুলেট কৰিব নাজানো তুমি জানা?
হাঁ,
কেনেকে কৰে সেইটো, মই নোৱাৰো মানে সেইটো, -
অ', এ, থাকে আৰু কিছুমান মানে স্পিকিং স্কিলছৰ ওপৰত দিপেণ্ড কৰে সেইবোৰ তুমি কেনেকে কথা পাতা কেনেকে কি কৰা। হ'ব ভাইটি হ'ব - হ'ব। নহ'ব আৰু ইমান টেনচন লব নালাগে হ'ব।
চিৰিয়াছলি থাকা নাই মাত মই কৈছো। ত' মনে সঁচা হ'ব পাৰিছে। চেন্তৰদা অভাৰ থিংকাৰ হয়।
অভাৰ থিংকাৰ আৰু চবেই হয় জানা ময়ে মইয়ে পগলা হৈ যাও কেতিয়াবা।
মোৰ এইটোৱে, মোৰে এনেকা হয় -হয় মানে মানে হয়য়ে থাকে মোৰ হেৰি মানে এই তোমাৰ দূৰ হোৱা কিবা তোমাৰ তাত চলিউচন?
এইটোপৰা দূৰ হোৱা চলিউচন এতিয়া মইতো কি কম কোৱাচোন মই ছোৱালী বুলি মোৰ এতিয়া খং উঠিলেও কান্দা ওলাই যায়, অ', মানে কাজিয়া লাগিলেও কাণ্ডা মানে ওলাই যে মোৰ যিমান খং উঠিব সিমান কানদা ওলাই যাব।
অ', চেম-চেম-চেম-চেম।
অ, ছেম
খংটো যে,
অ, চেম -অ চেম, অ চেম, আৰু মানে একো ক'ব নোৱাৰি যে, পেক্কো হৈ যায় সেইটোক। কাৰণে,
অ, আকৌ তোমাৰ এনেকুৱা হয় নেকি তোমাৰ বুকুখত বিষাইছে সে-তেনেকুৱা হয় নেকি?
বুকুৰ বিষ নহয় হাতৰ বিষ হয়, হাত থিলীয়া মানে, অ, মানে যোনটো কথা মই গম পাইছো সেইটো হয়, মানে অ', মোক কপিছে অ এনে। কি হব এইবিলাক কেনেকে হব সেইবিলাক ন' ম, ভাবাঁ নাছিলো
তুমি যাৰ লগত মানে ভালকে কথা ক'ব পাৰা তেতিয়া তুমি যাৰ লগত কথা ক'ব পাৰিবা ভালে তুমি তাৰ লগতে কথা পাতিবা আৰামছে যেতিয়াও মানে হয় নহ তুমি ফোন কৰিবা ধুনীয়াকে যদি কথাখিনি কৈ দিব পাৰা কান্দি পেলাই হওঁক ধুনীয়াকে মন খুলি যাক ক'ব পাৰা তাক
যাক ক'ব মন আছে যাক মানে ক'ব মন আছে বা যাক যোনে তাইক বুজিব লাগে সেই পাৰ্চনজনে মানে বুজি নাপায় অকণমান বুজি পায় মানে বুজে বা বুজাই পায় কিছুমান মানে এনেকা দেখাই তাইক তাই মানে একো বুজি নাপায় তাইক হ'ব দে হ'ব হব হ'ব হ'ব এনেকে থাকে মানে মই বহুত
একো নহয় আৰু এতিয়া হব হব তোমাৰ ৰাতিপুৱা মোৰ ভইচটো শুনি পেলাই এবাৰ দে লাগি আছিলে দে তাৰ পাছত নহয় চৰ্দি লাগিছে নেকি তাৰপিছত সুধিয়ে দিওঁচোন নেকি মই
দিয়ে দে মই এনেকয়ে ভাল মই এনেকয়ে থাকো মোৰ মানে ৰাতিপুৱাই লাগি যায় মানে এলটো মানে অভাৰ থিংকিং অ মানে মই অভাৰ থিংকিং বহুত বহুত বেছি বেলেগ তেখেতৰ ঘৰত নাই নেকি
এতিয়া এতিয়া মোক লাগিছে কি এতিয়া তোমাৰ আকৌ তেনেকুৱা লাগি আছে নিচিনা লাগি আছে
নাই নাই মোৰ অ মই অভাৰ থিংকিং কৰিব কবি মোৰ কিন্তু দুটা বাৰত আছে মন ম মন ম
অহঁ
মোৰ লগৰ নাই নহয়।
উলাই গৈছে তুমি টাউনতে নাথাকা জানো।
অ মানে চবে কয় যে তই ওলাই গলে তই মজাকে থাক অলপ মানে তই ফিৰী থাকিলে অলপ এ মজাকে থাকিলে ঘূৰি ফুৰি থাকিলে তোৰ নাথাকিব মোৰ নে আৰে মই বেয়া উৰণীয়া পুখী আছিলো হাঁ। শুনি থাকক মানে উৰুণীয়া আৰু মই বিশ্বাস কৰিবা মই এ তোমাৰ নেক্স ইয়াৰ টু থাউজেন টুৱেনটি ফাইভত তোমাৰ
উম উম
আৰু তোমাৰ ধিৰাং পাঁচব আচলতে তোমাৰ মই যাওঁ এ
তুমি তুমি কেনেকে এবা যাব পাৰিছা। ভাবৰ নালাগে।
মোৰ আছিলে আৰু মোৰ লগৰ কেইটা মানে উৰুণিয়া পখি মানে মোৰ বহুত ফ্ৰেনডছ আছিলে মানে জেগাই জেগাই ফ্ৰেনডছ আছিলে অৰুণাচলৰ পৰা চিনাকি এতিয়াও আছে বাৰু মানে খালি এতিয়া মানে মই অলপ কিছুমান জাগাত মানে আমাৰ অলপ
কমি গৈছে আৰু কমি গৈছে হয় হয় মই গম পাইছো হয় হয় হয়
কমি যোৱা নাই তুমি ওলটাকে বুজিছা হেৰি হল কি কয় তাইক গম পালো চব মতলবি বুলি, হাঁ হাঁ হাঁ
এ এইটোতো থাকে এনেওনো কোনেনো নিজে মতলবৰ কাৰণেনো নকৰিব। কোৱাচোন চবেইটো নিজৰ মতলবটোৱে চাবা নাই যে কিবা এটা মোৰ প্ৰফিট এটা হওঁক আৰু
ফ্ৰেনশ্বিপত তোমাৰ চা মই এনে নাছিলো হা মানে এনে এ পইচালৈ থাকিব এই এ বাইকখনে থাকিব এনেকে থাকিব আৰু লাগিতেই মুৰতাঁত একো নাই তোঁ নাথাকে না আছে পইচা আছে বাইকখনো ন মই হেৰি গল বেয়া গল। ভাঙিলে দুটু তুটো ফাই চেল ত মানে নু ই'ল মানে আগ ফোন কৰি ওলাই যাবলা এই কিবাটা খাই আহো ব'লা মানে বাইকখন আছিলে।
এ একো নহয় জানা এতিয়া তুমি মানে যোনটো বয়সত আছা যে। উম, তুমি এতিয়া যোনটো বয়সত তেনেকেয় টোত হয়ে মানে এতি তুমি ধ হা তুমি মানে ইলেভেন টোৱেলভত তোমাৰ তেনেকুৱাতো মানে অলপ বহুত চঞ্জেছ আহিব লাগিব তাৰপিছত মানে তুমি গম পাইছা কেনেকুৱা কি হয় বস্তুবোৰ তুমি চব গম পাই, পাই গৈ থাকিবা।
সে কতো
কোৱা।
অ', একো নহয় নাই এতিয়া এই বাঢ়ি গৈছিল পাৰিছ অ', ঠিক আছে তাকে মই সেইটোৱে ভাবিছো ন' মই কাৰণে ঘৰতে থকা বস্তু হ'ব কি মানে ঘৰতে থাকিলে আৰামছে আৰু।
এটা নাত নাত যিহেতু কবাকে একো ক'ব নোৱাৰি তা না ত কাৰণে তুমি কাৰোবাক ফোন কৰি ক'ব লাগ গে নহ'লে এনেকে ওলাই যাব লাগে। গণেশ গাছ গনেশ গাছ গুচি ছোৱা আৰু গম পাইছ চা
মই গণজনা চ লগৰখিনি পাই যাব মানে তাত মই গ'লেই পামেই তটাতে থাকে কিন্তু মই মে মানে এতিয়া এনেকুৱা হৈ গৈছে মানে ম ঘৰ মানেখোজিব নালাগে কাল মই ওলাই গৈছিলো কিবা মনো বহীখন আছি
হম।
ত মে ম গ'লে আছে লগতে পালো মই তকো ক'লো যেই আছে নে এ এনেকা আছে কৰিবি নেকি মই বল কৰি মই এতিয়া আৰু সেইটোয়ে আৰু লগ পালো তাৰপিছত ন' তাই ঘৰ
অ', অ', তেতিয়া তুমি মোক কৰিছিলা ন'?
তেতিয়া মান ওলাই গৈছিলো এ পাৰছিলো মই লাই গ'লে মই ইউজাৰ মই নকওঁ ইউজাৰ তোমালোকে ভাবি পা কিমান দিয়ে।
উম, উম, দিয়া ঠিকে আছে দিয়া মই ফোন মই তই কৰি আছো ৰ'বা। উম, ঠিক আছে দিয়া।